হেল্ল হেল্ল'
অ কি কৰি আছা?
এনে আছো বা কিনো কৰিম কাম বন নাই মোৰ।
হুউম
এনেই আছো কি কৰিম আৰু মোৰ কাম বন নাই বোলো।
অ অ সেইটো বাকী চাহ পানী খালা?
চাহ খালো এইমাত্ৰ আৰু পানী খাই আহিলো।
হি হি হি উম তাকে কিনো কও মই ঘৰতে আছো ৰবা।
অ
উম বাকী ভাত কোনে বনাই তোমালোকৰ তুমি বনোৱা নে?
মই কেতিয়াবাহে বনাও মায়ে বনাই বেছি ভাগ।
অ ঠিকে আছে আজি দিনত পিছে কিহেৰে খালা?
দিনত আছিল পনীৰ পনীৰ খালো।
অ ঠিকে আছে দিয়া।
নেকি
এনে কিবা কিবি টো বনাব জানানে নাজানা মানে অসমীয়া খাদ্যই বা ফাষ্ট-ফুডে হওক সেনকুৱা কিবা
মই নিজৰ হোৱা নাই দিগদাৰ হৈ নিজৰখিনি পাৰো আৰু নিজৰখিনি হৈ যায় নিজে চলিব পৰাকে পাৰিম।
উম অ সেয়ে মইআজিৰ দিনত এ হাত টেঙাই দি মাছ বনাইছিলো ৰবা
অ ভালে টেঙাটো গৰমত
উম সেইয়েতো বাকী কিবা ফাষ্ট-ফুড চাষ্ট-ফুড বনাব জানে নাজানা
জানো চাওমিন, মম
কি কি জানা অ ঠিকেই আছে।
বৈ
মইও জানো আ চাওমিন তাওমিন তাৰ পিছত ফ্ৰাইড ৰাইচ তাৰ পিছত ম'ম বনাইছিলো একদিন তাৰপিছত ম'ম ইমান ভাল হোৱা নাই বনাওঁতে সেয়ে
মানে ভাল হোৱা নাই মানে কি আমাৰ ঘৰ চবজি ইমান মানে ভিতৰত দিব পৰাকে ইমান নাছিল। এই মছৰ বিলাক বেলেগ যে দোকান বিলাকত যিমান ভৰ্তি ভৰ্তি কৰি দিয়ে ইমানকে দিয়া নাছিলো ফাষ্ট নৰ্মেল দি দিছিলো আৰু সেইকাৰণে ইমান চেপেটা চেপেটা উ
উম সেইতো
মানে বেছিকে ম'ম' হওক বুলি অলপ কম কমকে দিছিলো
উম তাকে
মমৰ চটটো থাকে মোৰ
অ সেইটো মম' বনাব কষ্ট আছে দিয়াচোন কিমান কি কৰিব লাগে
উম আৰু মমৰ চেপটো জানি জানিলে ভাল মমৰ সেপা টোৱে নাহে ম'মৰ সেপটো বেলেগে হৈ যায়
ম'মৰ চেপ চবেই বেলেগ বেলেগকে দিয়ে চাবাচোন
অ কিন্তু কিছুমানে দীঘল কে ধুনীয়াকে কৰি দিয়ে সেইটো চেপ
উম কিছুম
কিন্তু আৰু এটা গল কে ৰা ৰাউণ্ডকে দিয়ে নহয় তাৰেহে দুটা মই কিবা সেকানে ভাল লাগে বেলেগ ইমান এটা মই বেলেগ
অ
ভাল দেখা নাই
অ ৰাউণ্ডটো বেছি টেষ্টি থাকে যোনটো দীঘলকে থাকে ন দীঘলকে থাকাটোকে মানে ৰাউণ্ডটো বেছি টেষ্টি লাগে কিবা
দুটা গ'ল সেইটোৱে
উম সেই আৰু কিছু মানে বিট ৰসেদি বনাই তাৰ পিছত পালেঙৰ ৰসেদি বনাই মানে যোনটো দি মানে মম কালাৰটো চেঞ্জ হৈ যায় মই খাই পোৱা নাই আজিলৈকে কিন্তু মানে দেখা পাইছোঁ আৰু
অ কালাৰো উঠিব বনাইছে আদটো মচি দিলে ৰঙা হৈ যাব পিংক হৈ যাব সেনেকুৱা আৰু তাৰ পিছত আৰু এইটো আ সেইটো শাকৰ সেইটো ৰস জিটো সেউজীয়া কালাৰ হৈ যাব ফুট ক্লাৰ ইউজ কৰাতকে এইটো কৰা ভাল
উম ফুড কালাৰ বহুত কেমিকেল থাকে কিবা থাকে এইবিলাকতো বেয়া দিয়াচোন মানে এনেকে খোৱাটো বেছি ভাল আৰু ফাষ্ট ফুডত মানে দোকানত বাহিৰত খোৱাতকে মানে ঘৰত বনাই খোৱাটো বেছি হেল্ডি দিয়া চোন বাহিৰত টো কিমান কি তেল দিয়ে
উম মই সিদিনাখন ম'ম' চাওমিন খাইছিলো হা সেই চাওমিন খাও তে চাওমিন টো ইমানেই তেল মানে চাওমিন খাওঁতে মোৰ তেল খোৱাৰ নিচিনা টুপ টুপ কে তেল পৰে এনেকুৱাকে তেলত দিয়ে ভাজিছে মানে ঘৰতো ইমান তেল খালে নহয় খা খোৱা যায় এইটো মানে ইমান নহয় যে একদম
কে তেল পৰিল
উম সেইটো আমাৰো আগতেতোন মানে মোৰ বেমাৰ হওঁতে বেমান হোৱাৰ পৰা মানে এতিয়া তেলতো বহুত কমাই দিছে মানে তেল কমাইছো মছলা কমাইছো আগতে তো মই বহুত মছলা খাইছিলো চিকেন বনালেও মানে বহুতে মছলা দি কেনে বনাও মচলা বটি দি কেনে বনাও তাৰ পিছত আৰু পেকেটৰ মছলাও দিও বহুত হৈ যায় আৰু।
হেল্ল'।
হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল' শুনা পাইছা?
উম শুনি আছো মই।
অ মই কৈছো কি মানে মোৰ বেমাৰ নোহোৱাৰ আগতে আৰু বহুত মচলা খাইছিলো। মানে চিকেন বনাওতে মানে ব বতি কেনি মচলা দিওঁ, পে- কেটৰ মছলা দিওঁ। এতিয়া মানে আৰু মছলা হোৱাটো বহুত কমাইছো আৰু তেলো হোৱাতো কমাই দিছো অলপ অলপ।
বাছ আগতে অলপমান জ্বলাতো অলপমান খোৱা আছিলো আ মানে অলপমান খাব পাৰো সেনেনকে দিয়া আছি টি বস্তু ইফালে আঞ্জাটো দিয়া তাৰপাছত কিবা পানি জানিটো এতিয়া অলপমান জনাটো ইমান খাব নোৱাৰা হৈ গৈছো অলপ
উম।
ইমান কম কে জালাটো দিলেও মানে ইমান মানে গম নাপাও মানে সোৱাদ টেঙাও গম নাপাওঁ। এতিয়াতো মই পেট জ্বলা খাব নোৱাৰো একদম। অন এটাত পাৰব গম পাইব জ্বালা হৈছে বুলি আৰু এ জলা যা জলাত
উম।
পুচকাটো খায় নিন পুৰি যোৱা নিচিনা লাগে।
উম সেটো। মানে ময়ো আগতে মানে জ্বলা মানে আগতে আগৰ পৰাই মানে মই জ্বলা বহুত খাওঁ এতিয়াও খাওঁ মোৰ মানে বেমাৰ তথাপি মানে মই জ্বলাটো খাওঁতে এৰা নাই আৰু হাতৰ লগত জ্বলা লাগিব কিবা লগত জ্বলা লাগিব মানে জ্বলা টো লাগিবই আৰ
আ লাগে কিন্তু ম মানে ইমান নহয় তাছ নাই জিভাত লাগা অলপ ইমান সিমান সেনেকে হ'লে হৈ যায়। আগতো মই খাব পাৰিছিলো আজিকালি মানে বহুতমান নোৱাৰা হৈ গৈছো নাখাওঁতে নাখ- খাওঁতে নোৱাৰা হৈ গৈছো মানে।
উম সেইয়েটো
মানে অকপ জ্বলা পাছত কমাওতে কমাওতে ইতা মানে একদম পুৰা মানে বহুত জ্বলা জ্বলা দিছিল মানে। গ মানে ইমান ভবা নাই তাৰপিছত ৰাস্তাটো অলপমান অহাৰ পিছত মানে মোৰ পেট তে ইমান বেয়া লাগিছে মানে একদম এ মই একদম মানে গেছট্ৰিক থ্ৰি নি কিবা হৈ গৈছে মোৰ আহি কিনে ডাইৰেক্ট মানে শুই দিছো মানে বিছনাখানা তেতিয়া অলপ পানী চানী খাই দিলো আহো অলপ পিছত তাতে মানে টাইম লাগিছে কিন্তু সেই দছ মিনিট লাগি যাই এনেকুৱা একদম মই কাপোৰ চাপোৰ খুলা নাই। ডাইৰেক্ট এই হাই ছেকেণ্ডেৰীত থাকোঁতে কাপোৰ চাপোৰ খুলা নাই। ডাইৰেক্ট আহি কিনে শুই দিছো মান তাৰ পিছতে মই অকণমান শান্তি গৈছো। অ হয় সেইদিনাখনৰ পৰা মই ছয় মাহ মান মই সোচা মানে মই নাখাৱত খোৱাই আছিলো তাৰ পিছৰপ পৰা পুচকা খালো মানে মই জলা দিব কাৰণে নিদো।
একবাৰ কি হৈছিল মানে মই স্কুলৰ পৰা আহি আছো মাৰ লগত। তাৰ পিছত ফুচকা খালো মানে পুৰা জ্বলা দি কেনে খালো ভোট জলকীয়া দি কেনে। তাৰপিছত আধা ৰাস্তাত আহি আছো আহি আছো মোৰ মানে জ্বলা খালে মাথাটো ঘূৰুৱা নিচিনা হৈ যায়। মাথাটোতো ঘূৰাই দিছে তাৰ পিছত পেটৰ বিষত মই ৰাস্তাতে মানে মেইন ৰাস্তাতে বহি গৈছো। তাৰপাছত মায়ে খঙতে গুচি গৈছে। তাৰ পিছত বেলেগে মানুহ আহি কাৰণে মোৰ মাথাই চাথাই পানী দিলে পানী খাই কেনে সেনেকে ঘৰত আহিছো।
অহ'।
আচ্ছা আচ্ছা, মোৰো কেতিয়াবা একদম পেটতো বহুত বিষাই যায়, একদম মানে খোজ কাঢ়িলেও বিষাই মানে এনেকুৱা হৈ যায়। যেনেকে নহওক বাচ বিচনাখন লাগে, মই এক খোজো মই দিব নোৱাৰো। মই বহি থাকিলেও বিষাব, থিয় হৈ থাকিলেও বিষাব, যি কৰিলেও বিষাব, বাচ মানে বিচনাখনত শুব পাৰিলে শান্তি আৰু।
উম তাকে ত'।
মোৰ সেইদিনাখনো হৈছিল, এই দুদিন মান আগত। মই মানে অলপমান দিন, ধৰি লোৱা বহুত দিন ৰাণিং কৰা নাই। এদিন দুদিন ৰানিং কৰো অলপমান বেছিকে, তেতিয়াও হৈ যায় মোৰ।
অঁ সেইটো, সেই বাকী একদিন ওলাবা আমি মানে, হেৰি থলুৱা খাদ্য খাম দিয়া অসমীয়া।
অঁ, যাম দিয়া।
উম মানে অসমীয়া থালি খাবৰ কাৰণে এনেকে মন আছে আৰু মানে বাহিৰত বাহিৰত আজিলৈকে মানে খাই পোৱা নাই।
উম। এ মইয়ো পোৱা নাই ঘৰতে সদায় আৰু বাহিৰততো খালে কেতিয়াবা ম'ম, বা চাউমিন এয়ে খোৱা যায়।
মই বাহিৰত খাই পাইছো কিন্তু, একদিনে খালো নে দুইদিন খালো তাকো মোৰ খাব মন নাছিল, সেনেকে খাই পোৱা নাই আৰু ভালকে। একদিন ওলাবা আৰু তেতিয়া খাম।
পাৰি কিন্তু।
উম, তাকে।
ওৱান টুৱেন্টি মান ল'ব, বা টু হান্ড্ৰেড মানৰ ভিতৰত হৈ যায়।
উম কি এইটো দিয়া সেনেকে ওলাবা আৰু বাকী। উম আজি এইকেইদিনটো বৰষুণ দি আছে না সেইকাৰণে ভাল লাগিছে। সেইকেইদিনা আকৌ ৰ'দে দিলে এতিয়া আকৌ ইমানে বৰষুণ দিছে গোটেই মানে বানপানীয়ে বানপানী।
অ' মানে মেডিয়ামত থাকিলে ভাল অলপমান গৰম, অলপমান ঠাণ্ডা। অ' বৰষুণ অ' সেনেকুৱা এ বৰষুণ দিব নালাগে ৰ'দো দিব নালাগে। সেনেকুৱা বতৰটো হৈ থাকিলে ভাল কথা নাই তেতিয়া, তেতিয়া কৰ'বাত গ'লেও কথা নাই, নগলেও মানে প্ৰব্লেম নাই।
উম সেইটো।
উম, তোমালোকে ক'ত পাহাৰত যোৱা নেকি?
তাকে এখন হেৰি চাৰ্বেত মানে, চাৰ্বেৰ এখন দোকান আছে, তাতে মানে থলুৱা এসাঁজ বুলি পায় তাতে যাই কিনে খাম দিয়া।
অ'কে অ'কে।
উম্ দিয়াতে হ'ব দিয়া মইও এই ভাতেই বনাও ৰবা, চব্জি তবজি কাটো। এয়া, উম্।